অ শুনি আছো।
অ তাকে আজি ফোন কৰিলো ৰ'বা এই অলপ ঘুৰা-ফুুৰাৰ ওপৰত অলপমান আলোচনা কৰো দিয়া আজি।
অ অ ঠিক আছে, এ এই এই শ্বিলং সঁচাকৈ কিন্তু বহুত ধুনীয়া ঠাই ন?
হয়, হয়, হয়।
অ মই মানে মই যোৱা বছৰ পৰিয়ালৰ লগত গৈছিলো, আজিও মানে সেই স্মৃতিবোৰ মনত আছে, তুমি তুমি গৈছিলা না?
ক'বলৈ গ'লে গৈছিলো। পাহাৰ ঠাণ্ডা, বতাহ সেউজীয়া, গছ-গছনি আৰু পৰিষ্কাৰ পৰিৱেশ মনটো একেবাৰে
অ, অ অ হয়, উম উম। এ কিমান দিন আছিলা?
মই তোমাৰ আমি চাৰিদিন আাছিলো, কিন্তু মনে কৈছিলে আৰু কেইদিনমান থাকিলো হয়।
অ তাত গৈ প্ৰথমে ক'ত ঘূৰিলা? ঘুৰিব গৈছিলা?
প্ৰথম দিনা উমিয়াম হৃদলৈ গৈছিলো। সেই বিশাল পানীৰ মাজত, পাহাৰবোৰৰ প্ৰতিছবি দেখাত বহুত ভাল লাগিছিল।
অ উমিয়া হ্ৰদৰ ফটো মই ইণ্টাৰনেটত দেখিছোঁ। আ বাস্তৱত নিশ্চয় আৰু ধুনীয়া?
একেবাৰে, ফটোত যিমান দেখা যায়, তাত বাস্তৱত তাতৈ আৰু বহুত ধুনীয়া।
অ আন আন কি কি ঠাইত গৈ চাইছিলা?
এলিফেণ্ট ফলচ চালো আহ ব্ৰাইট ছেলেক আৰু- শ্বিলং, পিক আৰু বহুত-বহুত চালোঁ বহুত।
উম-উম। শ্বিলং পিকট উঠিছিলে নেকি?
হয়, ওপৰৰ পৰা গোটেই শ্বিলং চহৰখন দেখা যায়। কুঁৱলীৰ মাজেৰে পাহাৰবোৰ দেখিলে মনটো একেবাৰে আনন্দ ভৰি যায়।
অ', তা'ত বতৰ কেনেকুৱা আছিল?
পুৱাৰ ভাগত অলপ ঠাণ্ডা আৰু কুৱলি আছিল, আ' দুপৰ ভাগলে অলপ- অলপমান ভাল হৈছিল কিন্তু। সন্ধিয়া আকৌ ঠাণ্ডা হৈ পৰে, সন্ধিয়া ৰাতি ঠাণ্ডা পৰি যায়।
উম, গৰম কাপোৰ লগত লৈ গৈছিলা নে?
নিশ্চয়, জেকেট আৰু অলপ উলেন কাপোৰ লৈ গৈছিলো। ঠাণ্ডা নহয়।
অ', খোৱা-বোৱাত কি কি পাইছিলা?
আ' খোৱা-বোৱাত বহুত ধৰণৰ খাদ্য আছিল। স্থানীয় খাদ্যৰ লগতে, দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয় আৰু- চাইনিজ খাদ্যও পোৱা যায়, অ'। হেল্ল'।
অঁ', শুনি আছ নে? অঁ', -অঁ', শুনিছোঁ।
অ', শুনিছো-শুনিছো।
বজাৰলৈ গৈছিলা নেকি?
বজাৰলৈ গৈছিলো ৰ'বা পুলিচ বজাৰত বহুত দোকান আছে কাপোৰ- স্পৰ্টিং, বাঁহৰ সামগ্ৰী আৰু নানা ধৰণৰ বস্তু আছে।
উম'-হুম-হুম। কিবা কিনিছিলা নেকি?
ঘৰলৈ কিছুমান হস্ত শিলুপৰি সামগ্ৰী কিছুমান কিনিলো আৰু অলপমান- কিবা-কিবি বন্ধু-বান্ধৱীৰ কাৰণে অলপমান কাপোৰ-চাপোৰ হয়।
অ', উপহাৰ আনিছিলা। উম-উম, ভাত তা'ত তা'তেই- তাৰে মানুহবিলাক কেনেকুৱা?
বহুত ভদ্ৰ আৰু সহায়কাৰী দেই, মানে কিবা নুবুজিলে সিহঁতে মানে ধুনীয়াকে বুজাই দিয়ে।
অঁ', -অঁহ', হয়। শ্বিলংৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা বহুত শুনিছো।
অ', -অ', ঠিকে শুনিছা, মানুহে আৱৰ্জনা য'তে-ত'তে নেপেলাই সকলো চহৰখন একদম পৰি- স্কাৰ কৰি ৰাখে।
উম-উম। সেই অভ্যাসটো আমি সকলোৱে শিকা উচিত।
উমঁ, নিশ্চয়-নিশ্চয়, পৰিষ্কাৰ পৰিৱেশে সুস্থ জীৱন গঢ়ি তোলে।
ভ্ৰমণত আটাইতকৈ বেছি কি ভাল লাগিছে?
মোৰ বাবে উমিয়াম হৃদ আৰু শ্বিলঙৰ পিকৰ দৃশ্য আটাইতকৈ বহুত স্মৰণীয়। বহুত ধুনীয়া লাগে।
অঁ', ফটো
অ',।
অ',।
তাকে।
ফটো তুলিছিলা?
অ' বহুত তুলিলো, এতিয়া আৰু ফটোবোৰ চাই থাকিলে ভ্ৰমণৰ স্মৃতি মনত আহি যায়।
অ'হয়, হয়, হয়, হয়, বৰষুণ হৈছিল নেকি?
অলপ হৈছিল কিন্তু বৰষুণৰ পিছত পাহাৰবোৰ আৰু সেউজীয়া লাগিছিল কিন্তু ভাল লাগিছিল। বৰষুণৰ পিছত কিন্তু ধুনীয়া লাগে উম, এল্ল' এল'
শুনি আছে নে?
আৰু
অ'অ'অ'হয় অ' কি কয় ভ্ৰম ভ্ৰমণ কৰিলে মানুহ-মানুহৰ কি, কি লাভ হয় বুলি তুমি ভাবা?
ভ্ৰমণ মই ভাবো নতুন ঠাই, নতুন মানুহ, নতুন সাংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে লগতে মানসিক চাপো দিয়ে কম হয়।
হয়, হয়। সঁচা কথা কিতাপ অ' পঢ়া আৰু নিজে- নিজে দেখা দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে।
উম, ঠিক কৈছা নিজৰ চকুৰে দেখিলে অভিজ্ঞতা বেছি মনত থাকে।
হয়, হয় শ্বিলঙত পৰ্যটকৰ সংখ্যা বেছি নেকি?
হয় বছৰৰ প্ৰায় সকলো সময়তে দেশ- বিদেশৰ বহু মানুহ আহে কিন্তু। উম, বোলো বছৰৰ প্ৰায় সকলো সময়ত দেশ- বিদেশ শৰ বহু পঠক আহে।
অ'হয়, হয়।
উম,
অ' মইয়ো-মইয়ো ছুটীত পৰিয়ালৰ লগত শ্বিলং যাম ভাবিছিলোঁ
অ' নিশ্চয় যাবা গ'লে হতাশ ন'হবা একদম বহুত ধুনীয়া জাগা।
অ' কিবা বিশেষ পৰামৰ্শ দিবা নেকি?
অ'গৰম কাপোৰ লগত লৈ যাবা সময়ত ওলাই যাবা। আৰু ঠাইবোৰ পৰিষ্কাৰ ৰাখিবা।
অ'অ' ঠিক আছে আৰু কি, কি মনত ৰাখিব লাগিব?
অ'স্থানীয় সংস্কৃতি নিয়মৰ সন্মান ৰাখিবা প্ৰকৃতি নষ্ট নষ্ট নকৰিবা প্লাষ্টিক য'তে-ত'তে নেপেলাবা এই তেনেকুৱা আৰু
হুম সঁচাকৈ ভ্ৰমণ মানে কেৱল ফুৰা নহয় দায়িত
অ' অ'একেবাৰে ঠিক। আমি যদি প্ৰতি প্ৰকৃতিক সুৰক্ষা দিওঁ তেন্তে আগন্তুক প্ৰজন্মই হেই সৌন্দয্য
উম, হয় আজি কথা পাতি অ' কি কয় এই অ' মোৰ শ্বিলং যোৱাৰ আগ আগ্ৰহ আ তোমাৰ লগত কথা পাতি মানে শ্বিলং যোৱা আগ্ৰহটো আৰু বেছি হৈ গ'ল মোৰ।
হয়ওঁ মোৰো বহুত ভাল লাগিল সুযোগ পালে নিশ্চয় শ্বিলং ভ্ৰমণ কৰিম
অ' অ' অ' নিশ্চয় যাম তাৰ পিছত আকৌ এ বহি মোৰ অভিগ অভিজ্ঞতাবোৰ অ'তোমাক ক'ম।
অ' ঠিক আছে যেতিয়া তেতিয়া আমি দুজনে নিজৰ ভ্ৰমণৰ অভিজ্ঞতা লৈ দীঘলকে আলোচনা কৰিম।
অ'অ' সঁচাকৈ ভ্ৰমণে মানুহৰ মন জ্ঞান আৰু অভি-অভিজ্ঞতা সকলো মানে সমৃদ্ধ কৰি তোলে।
অ'একেবাৰে ঠিক সেইকাৰণে কোৱা হয় ভ্ৰমণ হৈছে জীৱনৰ এক মহান উৎস।
উম উম হয় হয় ভ্ৰমণে মানে মানুহক বহুতখিনি শিকায় মানে যিখিনি আমি কি তা পিদিও বা বেগ বা ক'ৰবাত চাই পঢ়ি বা কোনোবাই অ ক'লেও যিখিনি মানে আমি ধৰা আ নিশিকিম কিন্তু ভ্ৰমণ নিজে মানে কৰিলে। বহুখিনি জ্ঞান আহৰণ হয় সেই ঠাইৰ মানে খাদ্য ৰীতি নীতি। এই ঠাইৰ মানুহৰ ভঙ্গ কথা কোৱা। ভংগীমা বা তেওঁলোকে কেনেধৰণৰ সাজ পোছাক পিন্ধে। যেনে এতিয়া নাগালেণ্ডৰ হ ফেষ্টি ৱেল কথা হুব শুনি থাকো সেই সনবিল ফেষ্টি লৰ ত এতিয়া তাতে ডাঙৰ কনচাৰ্ট এনেকুৱা প্ৰগ্ৰেম হয় নেকি। অনুষ্ঠান তাতেও এবাৰ যাম যাম ভাবিছো এনেকে মানে। অ তুমিও ওলাব পাৰা হণবিল ফেষ্টিভেল। ভাল লাগে অঁ মই এনেই চাইছিলোঁ আৰু ভিডিঅ'ত। ভিডিঅ'ৰ মাধ্যমত চাইছিলো আৰু তোমাৰ এনে প্ৰিয় জেগা ঠাই য যদি মই সুধো তোমাৰ প্ৰিয় ঠাই। কোনখিনি ক'ত যাবলৈ ইচ্ছা আছে?
এতিয়া আৰু মোৰ এনেই ভ্ৰমণলৈ যাব কাৰণে হেৰিৰিত যাব আছে ৰবা। এই তোমাৰ কেদাৰনাথ মন্দিৰ যে, আমাৰ উত্তৰাখণ্ডত আছে। হেল্ল' শুনিছানে? অ এই কেদাৰনাথ মন্দিৰ যে উত্তৰা খান্দত আছে তাতেও যাব মন আছে ৰবা বহুত মন আছে।
উম উম এই বছৰতে যাব নে অহা বছ
এই বছৰ ভাবিছো ৰ'বা এতিয়া শ্বিলঙৰ পৰা যিহেতু আহিলো। আৰু চাই লওঁ তাকে। শুনিছা হেল্ল'?
অ শুনি আছা নে?
অ শুনিছো শুনিছো শুনিছো।
এ বুলি যাম বুলি যে ক'লা এইবছৰ যাবানে অহা বছৰলৈ যাবা?
অলপ সময় লৈ যাব লাগিব সময় লৈ যাব লাগে বোলো অলপ।
হয়, হয়, হয়, হয় আৰু তাতে ঘূৰা, ফুৰা কৰোঁতে পইচা পাতিৰো কথা আছে। অ, অ, অ পইচা ভালেখিনি অ টিকটৰ মূল্য আছে ভালেখিনি পইচা জমা কৰি মানে মানে ভাবি চিন্তি যাব লাগিব আৰু। খৰচা আছেতো ইমান দূৰ যোৱাৰ কথা খোৱাৰ খৰচ যোৱাৰ খৰচ।
উম, উম, উম, উম, মানে এই ছেপ্টেম্বৰ মাহৰ মানত গ'লে বহুত ভাল মানে হেখিনি সময়ত। বহুত গৰমো নাথাকে অ বহুত ঠাণ্ডাও নাথাকে। সেইখিনি আমাৰ ভ্ৰমণ কৰিলে মানে বিৰাট ভাল।
অঁ, অঁ হয়।
ই তেনেকুৱাই আৰু।
আৰু কেদাৰনাথ মোৰো এদিন যোৱাৰ সপোন আছে যদি কেতিয়াবা সম্ভৱ হয়, একেল গে জাম বুলি আশা থাকিল আৰু হয় হয়।
উম,।
ছত আমি সদ্যহতে এইটো বছৰ ভিতৰতে আমি শ্বিলং যোৱ
হেল্ল'অ হেল্ল'অ হেল্ল' হেল্ল' শুনিছা নে অ শুনিছোঁ, শুনিছোঁ অ। যাম যাম নিশ্চয় যাম, উম, উম নিশ্চয় যাম আকৌ যাবলে ভাল লাগিব। বন্ধু বান্ধৱুৰ লগত ভাল লাগে গৈ।
অ অ আমাৰ এই মহাবিদায়ালয়ৰো দুই এজনক
অ অ তাকেই।
অ বাইক লৈ একেলগে অ ভাল লাগিব ভ্ৰমণ কৰিলে মানুহৰ সুখ সমৃদ্ধি মন মগজু একদম সকলোখিনি মানে ভাল হৈ থাকে বুলি কয় উম, উম। তেতিয়াহ'লে আজি আমাৰ আলোচনীটি প্ৰায় শেষ শেষেই হৈছে আৰু।
শেষেই হ'ল বাৰু তাকেইতো বাৰু। অঁ ঠিক আছে, বাৰু ঠিক আছে অ অঁ।